শুনিছানে শুনিছানে?
অ', অ', শুনি আছো কওক।
অ'। আমাৰ গাঁৱৰ আগতে মানে ৰাস্তা ঘাটবিলাক হম মানে কে-কেঁচা আছিল পকা নাছিল, আজিকালি প্ৰায়ভাগ ৰাস্তা ঘাট পকি ৰাস্তা হৈ গ'ল, হ এ-এতিয়া বোকা পানীত তেনেকৈ নাই আগতে বোকা পানী বহুত আছিল ৰাস্তাবিলাকত
উম, উম। এতিয়া সকলো ফালে পকা ৰাস্তাই কৰি দিছে আৰু।
এতিয়া মানে কি হৈছে কিছুমান ভিতৰুৱা ৰাস্তা আছে সেইবিলাকহে বোকা পানী। হম।
উম, উম।
কিন্তু এতিয়া প্ৰায়ভাগ আগতে মানে হেই হৈছে এ মানে ভাল হৈছে ৰাস্তা ঘাট।
তাকে।
তোমালোকৰ গাঁৱল পিনে এনেকা কেঁচা ৰাস্তা আছে নেকি এতিয়াও?
তেনেকুৱা আছে মানে আমাৰ কি হয় গাও বিলাকৰ মানে ভিতৰি ভিতৰি যিবিলাক ৰাস্তা থাকে সেইবিলাক আহ, কেতিয়াবা থাকি যায় ন'!
অ'। আমাৰো তেতিয়া আমাৰ ইয়াতে নথকা নহয় কিন্তু হঠাৎ কৰ'বাত দুই এটা হে ৰাস্তা আছে।
অ', সেই তেনেকুৱাই হঠাৎ কৰবাতে আছে মানে। পতকে কি হয় মানে গাঁৱৰ মানুহ বিলাকেও পতক কে নকয় ন' যে তেনেকুৱা এটা ৰাস্তা আছে ধুনীয়াকে চলি আছে চলি আছে আৰু বাহনী তল খন ধৰক এ তিয়া আমাৰ মামাহঁতৰ ঘৰলে যাওঁ যাওঁতে মানে বাহনিৰ তল খন পাৰ হ'ব লাগে সৰুকে ৰাস্তা এটা সোমাই গৈছে ত' মানে সেইটো বনোৱা নাই আৰু। বহুত বছৰৰ পৰা তেনেকে চলি আছে চলি আছে মানে আজিলৈকে চৰকাৰক তেওঁলোকে আবেদনো কৰোৱা নাই তেওঁৰ চাৰিওফালে চব পকা ৰাস্তা কিন্তু মাজতে মানে এটা ৰাস্তাত থওঁ বুলিও কিছুমানে থয়।
উম হয় হয়।
উম।
উ মামাৰ এই সৰু থাকোঁতে আমি যেতিয়া স্কুললৈ গৈছিলোঁ তেতিয়া মানে এনেকুৱা হৈছিলে বানপানী হৈছিলে বানপানীৰ সময়ত মানে মানে যাব নোৱাৰি হা তেতিয়া মানে আমাক মানে নাও এখন দি চলে আ আমাৰ যি যিকেইখন-যিকেইজন আমি ল'ৰা ছোৱালী স্কুললৈ যাওঁ। সকলোৰে অভিভাৱকে মিলা এখন নাও ঠিক কৰিছিলে হা নাওখনলে মানে সেইকাৰণ আমাক পাৰ কৰি দিছিলে তেনেকুৱা আছিলে আগতে ইমান বেয়া ৰাস্তা আছিলে এতিয়া
নাই নাই আমাৰ তাত বাৰু তেনেকুৱা ৰাস্তা নাছিলে বাৰু।
উম।
এতিয়া আমাৰ তাত আগৰ পৰাই মই যে যেতিয়াপৰা জন্ম হৈছো উম ভালেই অৱস্থা পাতি আমাৰ সেইখিনি
হম হুম হু
মানে ইমান বেয়াৰ পৰা দেখা নাই মই
অ', মানে কি আমাৰ ইয়াতে এখন কাঠত দলং আছিলে হম কাঠৰ দলংখন মানে কি এই মাজে মাজে ভাঙি যায় বুজি পাইছানে। মেৰাামতি কৰে আৰু কি কি কেইবছৰ পিছত আৰু ভাঙি যাই তেনেকুৱা তেতিয়া মানে কি হয় স্কুললৈ বা কলেজলৈ গ'লে সেইটো প্ৰব্লেমটো আমি ফেচ কৰিছিলোঁ কিন্তু এতিয়া মানে কাঠৰ দলংখন এতিয়া পকি দলং কৰাৰ পিছত আৰু তাৰ পিছৰ পৰা আৰু মানে সেই প্ৰব্লেমটো এতিয়া পোৱা নাই আৰু।
আজি বহুত বছৰ দহ বছৰ পাৰ পাৰ হৈ গ'ল এতিয়া এই দলংখন কৰিব।
এতিয়াতোটো ফৰ লাইন হৈছে এতিয়া ভালেই।
তোমালোকৰ পিনে না এতিয়া।
অ', আমাৰ ফালেও ফ'ৰ লাইন এতিয়া গাঁৱে গাঁৱে ফ'ৰ লাইন হ'ল।
অ', আমাৰ ইয়াতো ফৰ লাইন কৰি আছে মেৰাম মানে ৰাস্তা বনাই আছে ফৰ লাইনৰ খুই উঠা নাই। সৰু উঠওঁতে আৰু চাৰি পাঁচ বছৰ লাগিব বাৰু ফৰ লাইন কিন্তু বনাই আছে ফৰ লাইনটো।
উম। উম।
ৰাস্তা ঘাট ৰাস্তা ঘাটবিলাক হ'লে ভাল লাগে দিয়াচোন তো মানে এই মানে ঠাইখিনি উন্নত উন্নত যেন অনুভৱ হয় ৰাস্তা ঘাট ভাল হৈ থাকিলে। তেনেকুৱা হয়। হয় নাই কথাটোও উম। অ', ঠাইবিলাক উন্নত যেন লাগে এই গুৱাহাটীত টাউনখনকে উন্নত লাগে ৰাস্তা ঘাটখিনি ভাল হোৱাৰ কাৰণেহে লাগে। ৰাস্তা ঘাট ভাল হ'লে আৰু ভাল লাগে।
তাকে এতিয়া বাৰু ভাল হৈছে দেই চবফালে আগতে মানে এক্সিডেন্ট বিলাক বেছি হয় ন।
উম হয় হয় তোমালোকৰ ঘৰত খেতিৰ মাটি আছেনে নাই পিছে।
আমাৰ খেতি মাটি নাই ককা ঢুকোৱাৰ আগত সকলো বেচি থৈ গৈছে।
অ', আচ্ছা আচ্ছা আচ্ছা।
আমাৰ নিজৰ ঘৰখনে ঘৰৰ মাটিখিনিয়ে বহুত ডাঙৰ মানে ঘৰৰ পিছফালে বাৰী আছে।
অ', মানে মানে তোমালোকে মানে কি দোকানৰ পৰা কি চাউলটো কিনি খাব লাগে নে কি।
আমি অ', চাউলো কিনি খাওঁ মানে কইটলৰ চাউলতো পাওঁ চবেই পায়
তোমালোকে পোৱা নাই
আমাৰ আমাৰো পায় কিন্তু মানে আমাৰ সেইটো চাউল খোৱা প্ৰায়ে নহয় বাৰু
অ সেইটো হয় কনটলৰ চাউল কণটোলৰ চাউলটো বহুতে খাব নোৱাৰে সেইটো ভাল নাপায় খাওঁতে হয়
উম
আমাৰ ইয়াতো বহুতে সেই চউলটো পায় যদি নাখায় এই পিঠাগুৰি বনাই পিঠা বনালে হা বা এই কিছুমান এই গৰুক দানা দানা দিয়ে বুজি পাইছানে হা
বেজি
গৰুক দানা দিয়ে গৰুক দানা খাই চাউলটো ব্যৱহাৰ কৰে মানে তেনেকুৱা মানে নিজে নাখায় সেইটো আৰু চাউলটো উম আমি আগতে সেই চাউলটো পাইছিলোঁ কেইদিনমান।
অহ তেতিয়া আমিও তেনেকৈ খোৱা নাছিলোঁ পিছত এতিয়া সেইখিনিও বন্ধ কৰি দিলে এতিয়া সেই সিখিনি চাউলো আমি এতিয়া নাপাওঁ
উম এতিয়াতো বন্ধই হৈ আছে বাৰু চব
এতিয়াও এতিয়া চাগে বন্ধই হৈছে এইবিলাক
আমাকোতো হেৰি দি আছিলে কি আছিলে জীৱন প্ৰেৰণা আঁচনি
উম
উম সেইকখনো বন্ধ কৰি দিলে আগষ্টৰ এক তাৰিখৰ পৰা দিব বুলি কৈছে
হুম হুম হুম
আকৌ আহিবা নে কি আকৌ আহিবাগে অ
তোমাৰ
উম
গুৱাহাটীত যে তুমি থাকা অক গুৱাহাটীৰ পৰা তোমাৰ এই এখন যে নতুন দলং যে বনালে ভাস্কৰ বৰ্মা সেতু অ অ তাৰ পৰা কিমান দূৰ হয় সেইটোখনৰ পৰা তোমাৰ ৰুমটো লৈ
মই মানে বৰ্তমান নৰ্থ গুৱাহাটীত আছো দেই সেইকাৰণে ব্ৰিজ যিখনৰ একে মানে মই য যাৰ ঘৰত আছো তেওঁলোক ক'ত ঘৰ মানে ব্ৰিজ খন নামিয়ে
বেছি দূৰ নহয় কাষতে মানে না
উম উম।
মই এই ব্ৰিজখনলে যোৱা নাছিলোঁ আজি কেইদিনমান আগতেহে ব্ৰিজখনলৈ গ'লোঁ। ভাল ভাল হৈছে বীজখন ধুনীয়া ধুনীয়া ধুনীয়া লগা হৈ- ছে হয় হয়, জানো মই জানো জানো এইটো ধুনীয়া লগা হৈছে ধুনীয়া হৈছে বীজখন।
সেইটোৱে কৈছো মানে লাচিত ঘাটৰ পৰা ডাইৰেক্ট আহি মানে গৌৰী পুৰণ নামিছে।
উম হুম হুম।
উম এতিয়ালৈকে গৌৰীপুৰৰ সেইকণত বনাই হোৱা নাই দেই। কিন্তু মানে ডাইৰেক্ট ব্ৰিজৰ পৰা নামিলে মই য'ত আছো তাতে পোৱা যায়। উম।
বীজখন ধুনীয়াই দেখাত। বত ধুনীয়া ধুনীয়া লাগিল, আৰু ৰাতি গৈছিলোঁ সহ বহুত ভিডিঅ' বনাই। ৰাতি গৈছিলোঁ ৰাতি আৰু পোহৰত একদম জিলিকি থকা নহয় লাইটৰ পোহৰত। ওম, বা মানুহ ভিডিঅ' বনোৱা মানুহ।
আৰু মানে ব বৰ্তমান আপুনি দেখিছে নে নাজানো, ফেচবুকত ইনষ্টাগ্ৰামত ভিডিঅ' কেইটামান ভাইৰেল হৈ আছে মানে তাত গৈ ৰৈ পেলাই জন্মদিনৰ পাৰ্টি কৰিছে।
ক'ত এই এই দলংখনত?
অ।
কিনো কোৱাহে মই দেখ-
একে গাড়ীত মানে ডেকোৰেচন লৈ গৈ একে ৰেড কাৰ্পেট পাৰিছে - তাতে অ পিছফালে গাড়ী এখন আছে তাৰ পিছত- সেইফালে মানে একদম বেলুন চেলন ফুলাই আনিলৈ পেলাই দেড- কুৰেশ্যন বিলাক পাই যে, সেই ডেকুৰেশ্যন খিনি মানে এনেকে কিবা খন লৈ আহিছে বৰ্ডখনত ডেকুৰেশ্যন খিনি লগাইছে কেক কাটিছে টেবুল লগাই- ছে সেইবিলাক।
অ।
উম।
মই এইবিলাক চোৱা নাই কিন্তু।
অ সেইবিলাক বহুত ডাঙৰ মানে ভাইৰেল হৈ আছে মানুহ বিলাকক - পুলিচে ধৰি ধৰি নিছে।
নিব টো দলংখন বনাইছে মানুহক অহা যোৱা কৰণে তাতে পাৰ্টি কৰিব কৰণে বনোৱা নাই নহয় এইখন।
তেওঁ কনষ্ট্ৰাকচনৰ কামতো তেওঁয়ে লৈছিলে হ'বলা যোনে কৰিছে
বেয়া কাম কৰিছে তেনেকুৱা নহয় আচলতে।
এই মানে সৰু সৰু মানুহ বিলাকে নিজকে বৰ ডাঙৰ বুলি ভাবে ন।
উম সেইটোৱে টো সমস্যা।
কাম নকৰে, এই তলৰ এইবিলাক মানুহে কৰে।
হয় দিয়া হয় হয়।
উম। কিমান কৰৰ টকা খৰচ হৈছে ঠিকানা নাই এইখন বনাওঁতে।
তাতে মই শুনা পালো সেইখন বনাওতে কেইবাজনো শ্ৰমিকৰ মৃত্যু হৈছে বোলে তাতে।
অ অ বহুত মানুহৰ মানে কমপ্লিট হোৱাই নাছিলে কিমান চে- ষ্টা কৰিও সম্পূৰ্ণ কৰিবলে পৰা নাছিলে।
মানে শুনা পালোঁ ক'ত বা বাতৰিত পাইছিলোঁ নে, এনে নিউজ পেপাৰতে বাতৰি কাকততে পাইছিলোঁ হা আৰু শ্ৰমিকৰো মৃত্যু হৈছিল বা, এইখন বনোৱাতে। এনেকুৱা হ'ব পাৰে, হ'ব পাৰে এইটো ডাঙৰ কথা নহয়।
উম নাই নাই ব্ৰিজ বিলাক বনাওতে বোলে হয় দেই, মানে প্ৰত্যেকখন ব্ৰিজ বনাওঁতে মানে আগতে মানে এটা মিথ আছিলে কিন্তু সঁচা বুলিও ক'ব নোৱাৰি, মানে কিন্তু জনশ্ৰুতি আছিলে মানে মানুহৰ মুখে মুখে চলি অহা কথা এটা যে যেতিয়া বহুত ডাঙৰ দলং নাইবা ব্ৰিজ বনোৱা হয় তেতিয়া মানে আহ আগৰ দিনৰ মানুহৰ মতে বলি বিচাৰে।
অহ'।
নৰ-বলি।
সেইটোও-সেইটোও হয় কিন্তু আৰু এটা কথা আছে বীজবিলাক বানওঁতে দেখিছেনে কিমান ওপৰত ওপৰত মানে লাইটবিলাক দিছে, কিমান ওপৰত মানে লোহাৰ কিবা চিৰিবিলাক বনাইছে হা, তাতে উঠিব লাগিব না সেইবিলাক। হাঁ তাতে ইমান ওপৰত উঠিব লাগে, তাৰ পৰা যদি পৰি যায় একদম ব্ৰহ্মপুত্ৰ নদীত, মানে পানীত পৰি গ'লে আৰু ক'ত আৰু মানুহজন বাছে বুজি পাইছ নে তেনেকে তেনেকে মানে প-পৰি যায় হয়তো তেনেকুৱাও হয় হা শ্ৰমিকবিলাক। চেফটি নাথাকিলে তেনেকে পৰি যায় বুজি পাইছানে হা।
উম বুজ
তেনেকৈ শ্ৰমিকবিলাকৰ মৃত্যু হয় আৰু। কি কৰিব, এই দুখীয়া দুখীয়া মানুহ আৰু দুটামান টকাৰ কাৰণে কাম কৰিব যায় আৰু হা।
তাকে ন ইমান ৰিক্সত আচলতে কাম কৰিব যাবই নালাগে।
সেইয়াই মানুহে দুটা পইচাৰ কাৰণে
নকৰিলেওতো কোনোবা নহয় কোনোবাইটো কৰিবই লাগিব।
সেইটোতো লাগিবই। এতিয়া বিদেশত আৰু টেকন'লজি আছে টেকন'লজিৰ দ্বাৰাই কৰে, এইবিলাকৰ দ্বাৰা মানুহৰ দ্বাৰা তেনেকে খুব কমকে কৰে, বিদেশত টেকন'লজি আছে না
অসমত আৰু মানুহৰ সংখ্যা বেছি কাৰণে চৰকাৰী মানুহকে লগাই দিছে।
ঠিক আছে নেকি পিছত কৰিম দিয়া তোমাক।
উম ঠিক আছে হ'ব দিয়ক।
অ'কে, অ'কে ঠিক আছে।